হয় শুনিছা নে আহ। কি কৰি আছিলা বোলো?
মই মানে ভাত খাই উঠি অকণমান জিৰণি লৈ আছিলো।
হয়, হয়, হয়, এই তাকে একেই দিয়া ভাত খাইতো অলপমান বৰ কোন এনেই অলপমান
অঁ অঁ।
বাকী হেৰি
বুত বহুত বৰষুণ দি আছে ৰবা আমাৰ ফালে।
হয়, হয়, তাকেতো আজি কিবা অলপ বৰষুণ বতৰ পেলাইছে ভালো হৈছে অলপ
অ, অ, ঠাণ্ডা পৰিছে, উম কিন্তু আৰু মানে বৰষুণ দিলে আৰু আমাৰ গুৱাহাটীত থকা মানুহ হয়য়ে হয় নহয়!
অ' এইটো এটা মানে কাৰণ আছে কিন্তু, হয়, হয় কিনমান বৰষুণ দিলে প্ৰায় ডুবিয়া যায়?
উম, উম
অ' আজি আমি এটা আলোচনা কৰিম বুলি ভাবিলো।
অ কি আলোচনানো?
আজি আমি, এই সাংস্কৃতিৰ ওপৰত কৰো বলা, মানে অসমীয়া সাংস্কৃতি মানে বেছি গুৰুত্ব নিদি মানে মানুহ বিলাকে যে পশ্চিমীয়া সাস্কৃ
অ' বুত তুমি বৰ ধুনীয়া বিষয় এ উত্থাপন কৰিলা ময়ো সেইটো বস্তু মানে অনুভৱ কৰিছো এতিয়া মই যোৱাকালি মই এটা অনুষ্ঠানলৈ গৈছিলো দেই ৰা
অ' হয়, হয়, হয়, তাকেই, তাৰপিছত?
নাই মানুহ, এই অনুষ্ঠানতটো বহু সময়লৈকে মানে আৰম্ভই কৰিব পৰা নাই যিহেতু দৰ্শক নাই। খুব কম মানে দৰ্শ আৰু এই পোন্ধৰ, বিছ, ত্ৰিছজনমান দৰ্শক হৈছে। তেনেকৈ অনুষ্ঠান আৰম্ভ কৰিব লগা হৈ গতিকে এই কথাটো মইও অনুভৱ কৰিছোঁ। দিয়াচোন আলোচনা কৰো।
তাকে, তাকে, অ' কালি তাকেইতো। মানে এনেকুৱা সাছ-মানে, এইবিলাক মানে সাংস্কৃতিক অনুষ্ঠান আছে কিন্তু, য'ত মানে মানুহ আজিকালি একদম মানে শূণ্য হৈ পৰিছে।
তাকেইতো, মানে মানুহে খালী এত এতিয়া যদি ছাপ'জ তোমাৰ মই উদাহৰণস্বৰূপে কওঁএতিয়া যদি কোনোবা বিখ্যাত বলিউডৰ গায়ক বা বাহিৰৰ এই শিল্পী এজন অঃ
হয় হয় অঁ লাখ লাখ মানুহ আৰু তোমাৰ টিকেটৰ মানে
উম তোমাৰ তাতে হাজাৰ বিশ হাজাৰ পঁচিশ হাজাৰ টকা দি হলেও মানে সেইবোৰ চাব এইবোৰ মানে অপসংস্কৃতি বুলি কব পাৰি এইবোৰ মানে অপসংস্কৃতিৰ মানে সৃষ্টি হৈছে সেইবোৰ মানে আমাৰ সেইবোৰ মানে আহঁ সংস্কৃতি হয় এইবোৰ
নিশ্চয় নিশ্চয় আমাৰ মানে নিজৰ সংস্কৃতিটোটো আঁকোৱালি ল'ব লাগে বেছিকে হয় বাৰু বাহয়া মানে প সিমা সংস্কৃতিটো মানে লোৱা উ উচিত বাৰু কিন্তু আমাৰ তোক এনেকে অৱহেলা কৰি
অৱহেলা কৰিলে একেবাৰে বেয়া লাগে এতিয়া মই তোমাক কলোে ৰাভা দিৱস টো কথা আমাৰ বিস্তুৰাভা এনেকুৱাও এনেকুৱা এজন ব্যক্তি। এনেকুৱা এজন ব্যয়ক্তিক। ত আমি মানুহ আৰু কোনোদিনেই নাপাওঁ। তেওঁৰ যি অৱদান, অসমীয়া সংস্কৃতিৰ ৰূপত। যি অৱদান, তেওঁৰ মানে কোনে কে তেওঁ শেষ কৰিব নোৱাৰা হয় গতিকে তেনেকুৱা এজন ব্যক্তি এই অনুষ্ঠান এটাত যদি মানুহ নাথ থাকে তে আমাৰ সেয়াটো অসমীয়া সংস্কৃতিৰ বাবে। মানে অপমানে হৈছে। হৈছে বা অৱজ্ঞা কৰাই হৈছে
অঁ সেইটোতো ঠিক কথা আৰু ত যদি মই দুটা দুই নম্বৰ উদাহৰণটো আজি কালি এনো ভেলেণ্টাইন ডেটো বেছিকে পতা হৈছে হয় নে নহয় এইবোৰ এইবোৰ তাকেতমৰ অসমীয়া সংস্কৃতিৰ বা ভাৰতৰ সংস্কৃতি নহয় এইিলাক মানে বাহিৰা
উম উম গোটেই মানে প্ৰায় এই ফেব্ৰুৱাৰী মাহ
হয় হয় হয় তাকেতো হয় হয় দা অ সেইটোতো ফেব্ৰুৱাৰী মাহ পালেই মানে যুৱক যুৱতী মানে একদম ওলমাৰ একদম মানে ভেলেন্টাইন ডেটতোৰ কাৰনে হয় সেটোৰে বাট দিনটো বাট চাই থাকে কিন্তু অথচ তই যদি মানে বিহুৱে হওক আমাৰ মাঘ বিহুতটো সেইখিনি সময়ত পিছে পৰে সেইখিনি সময়ত মানে তাৰে আগত পৰে কিন্তু তাৰে বাবে ইমান মানে প্ৰস্তুতি চলাই নাথাকে
নাই নাই আজিকালিনো ক'ত ভেলাঘৰ ফেলাঘৰো নাহাজে।
নাই নাই একেবাৰে নাই কোন খানে ভেলাঘৰ মানে মই কিৰোম বিশেচ তহতৰ ফালেতো একেবাৰে নাই
আৰু তুমি মাঘ বিহুৰ কথা কোৱাৰ লগতে মোৰ মনত পৰিলে কাতি বিহুৰ সময়ত আমি আগত গোতে মানে তুলসী পলৰ তুলসী পুলি অপণ কৰা আ আকাশ বন্তি জ্বলক জ্বলোৱা সেনেকোৱা আমি সেইবোৰ নিয়ম আমি কৰিছিলো, কিন্তু মইচোন আজিকালি দেখা খাবাইছো আমাৰ মানে কোনো ছাত্ৰ ছাত্ৰীয়ে সেইবোৰৰ প্ৰতি আগ্ৰহ নাই। যি মানে আগৰ আমি এ পুৰণা দুই চাৰিজনে কৰিছ সেইকেইজনে কৰি আছে এতিয়া মানে সেইবোৰো একেবাৰে নেদেখা কা হ'লে এইবোৰ কিন্তু একদম ভাল কথা হোৱা নাই দেই এনেকৈ যদি মানে হৈ থাকে মই ভাবোঁ এদিনটো আমাৰ এই সংস্কৃতিবোৰ হয়তোও নো
নোহোৱা হৈ যাব নোহোৱা হৈ থাকিলে যাূ ঠিককৈচা বাচা তাকেেতো মই মানে ই কিৱ ভয় লাগে যোনো নোৱোৱা হৈ গ'লে মানে বিলুপ্ত হৈ গ'লে মানে পশ্চিমীয়া সং সেইটো টো যদি ঠিক তেনে যেনেকৈ আমাৰ আগত যিহেতু ইংৰাজে মানে হেৰি কৰিছিলে শাসন কৰি গ'ল সেইবিলাকৰ মানে সংস্কৃ সেইটোতো আমি আকৌ আকৌ কিনো কিয় আকোৱালিম সেই
উম উম এতিয়া মই আৰু কেইদিনমান আগত মই তাৰ মই বাতৰি এটাত পালো যে, মানে এইতা অসম অসমৰ আমাৰ যিহেতু এইখন আমি অসমত আছোঁ এই অসমৰ অসমীয়া ভাষাত তৰ ওপৰ প্ৰতি যি অৱহেলা হৈ আছে। এহ যে মানে অসম। অসমীয়া ভাষাটোক মানে কোনোও গুৰুত্বই দিব নোখোজে এতিয়া তুমি যদি বিহাৰ বা পাঞ্জাৱ। হাৰিয়ানাৰ ফালে যোৱা। তুমি অসমীয়া ক'লেইটো টো নহ'ব অসমীয়া ক'লেটো টো তোমাক বুজিয়ে নাপা। তুমি সেই তেওঁলোকৰ। ভাষাতেই তুমি ক'ব লাগিব নাজানিলেও শিকি লৈ হ'লেও। তুমি ভঙা ভঙা। তেওঁলোকৰেই কথাই তুমি। ক'ব লাগিব তেতিয়াহে তোমাক মানে সিহঁতে গুৰুত্ব। তাত দিব বা তোমাৰ কথা। শুনিব কিন্তু আমাৰ এই অসমত। কি হৈছে মানে। অসমীয়া লোকসক। ক'লে। মানে ইমান আ। কৈ দিছে যে মানে। বাহিৰৰ এই বিহাৰিয়ে-বিহাৰিয়ে। জনৰ লগত বিহাৰি। হিন্দী ভাষাত কথা পাতিব মাৰোৱাৰীজনৰ লগতো হিন্দীতে কথা পাতি। দিব।
হয়-হয়-হয়, সেইটোয়ে মই কেতিয়াবা কিন্তু এনে দোকান এনেকে গ'লে মই মানে নিজৰ অসমীয়াটোৱে মানে আ কথা পাতি থাকোঁ
অঁ-অঁ।
সেইটোৱে মানে ভাবো মই
অ ঠিকেই তুমি ঠিকেই কৰিছা জু এনেকে মানে আমাৰ অসমীয়া মানুহখিনিয়ে মানে কিয় বা এনেকুৱা তল পৰি থাকিবলগীয়া হৈছে। এনেকে হ'লেতো এতিয়া আমাৰ আমাৰ ভূপেন চ্বৰ ত ভূপেন হাজৰিকা দেৱে কৈ যোৱাৰ দৰে অসমত গোটেই দিন মানে অসমীয়া মগনীয়া হ'ব সেনেকুৱা মানে পৰিস্থিতি হয়তো আৰু বেছি দিনলৈ নাই খুব সোনকালে এনেক সেই দিন টো আহি আছে।
সেইটোৱে এইটোয়ে সেইটোয়ে কাৰণ হৈছে এতিয়া আৰু এটা ক'ব গ'লে এতিয়া বহাগ বিহু যিহেতু আমাৰ গ'লগৈ! বহাগ বিহুত এইবিলাক সাংস্কৃতিক টিন অনুষ্ঠানত মানে ইমান মানুহ নাই। এইবিলাক মানে এতিয়া এই কোনোবা বাহিৰৰ পৰা পা আহিব এনেকে,
এই যে পষ্টমেলন যে আহি গ'ল পষ্টমেলন তে অ তেখৰ মানে যি কিমান লাখ লাখ কোটি ক কোঁটি টকা তেওঁ লৈ গল তাৰপৰি তেখেতৰ টিকটত। তটো প্ৰায় হাজাৰ বিশ হাজাৰ ত্ৰিশ। পঞ্চাছ হাজাৰ পজন্ত কি হৈছে ইমান দামত গতিকে সেইবোৰ যদি ইমান টকা দি যদি টিকট লৈ এটা ৰাতি সেনেকুৱা এই উদ্ভণ্ডালি সেইবোৰ মদ্যপান কৰি মানে যি মানে আখৰিক নৃত্য নৃত্য গীত কৰে। সেইবোৰতকৈতো আমাৰ বিহুক কোনো যোগে মানে কোনো কাৰণত তুলনা কৰা নহয়।
নাই নাই নাই নাই আমাৰ বিহু বহু ওপৰত।
বহুত। বৰ ইমান সুন্দৰ আমাৰ নিত আছে। কল সংস্কৃতি আমাৰ সাজ পোছাক আছে। চ নিজা।
হয', হয়', সটয়ে কিঠিক কথা কছা।
সেইবোৰ মোৰ মানে একেবাৰে ভাল নালাগে। আমাৰ মানে বিহুত যদি অকমান মানে আমাৰ নতুন বিশেষকৈ আমাৰ মানে নৱপ্ৰজন্মই মানে এই বিহু বা এনেকুৱা ৰা ভাদ দিব এনেকুৱা প্ৰতি মানে অকমান একেবাৰে মানে মন কণ নোহোৱা হৈছে তুমি কি কোৱা এই ক্ষেত্ৰত
অ ঠিক কথা ঠিক কথা মানে এইবিলাক মানে আজিকালি যিহেতু আগৰ মানে ল'ৰা ছোৱালীসমূহ ঢুল পেপাৰ শিকিবলৈ যায় মানে নাৰ্ছ কৰ্মশালা মানে এমাহ মান দুমাহ মানৰ আগতে মানে তেওঁলোকে শিকি থাকে ধুনীয়া এটা পৰিৱেশ হৈ থাকে কিন্তু এইবোৰ জান আজিিকালি ক নহয় আৰু পছি
উম আৰু বেছি এতিয়া নৱপ্ৰজন্মই শিকিবই নিবিচাৰে আগ
স কি বনিবচয় আৰু কিবা ইংৰাজী গান বোৰে মানে বেছি
ইংৰাজী আৰু মই ঠিক কথা কৈছো ইংৰাজী গান গওঁতে মানে মোৰ মনত পৰিল এতিয়া যে আমি বা শৰীৰ চৰ্চা কেন্দ্ৰ এই জিমবোৰলৈ যে যাওঁ তাতে ইমান ইংৰাজী গান লগাই থকাাতটো একো প্ৰয়োজন নাই নে এনেকুৱা কিবা কথা আছে যে ইং্ৰেজী গান লগালেহে মানে আমি এই মানে শৰীৰ চৰ্চা কৰিব পাৰিম সেনেকুৱাতো কথা নাই আমি ধুনীয়া অসমীয়া গীত এটা লগাইতো আমি মনোৰঞ্জন ল'ব পাৰোঁ।
ৱাহ
ন জুবিন দাৰ ইমান গান আছে ভূপেন হাজৰিকাদেৱৰ ইমান গীত আছে গতিকে সেইবোৰ মানে আমি এতিয়া অসমতে আমি এতিয়া অসমীয়া মগনীয়া হোৱাৰ মানে দিশে গতি কৰি থকা যেন ম অনুভৱ হৈছে আৰু
এইটোয়েতো এইটোৱেটো মানে মানে অতি চিন্তাৰ বিষয় এইটো এ মানে সেইয়ে আৰু মই ভাবো মানে কি অকল মানে কেৱল উ উৎসৱে নহয় অসমীয়া মানে জীৱন সাধাৰণো মানে মানে জনসাধাৰণ অলপমান হেৰি হ'ব লাগে কিন্তু মানে সকলোৱে যদি ফতকা হ'ব লাগিব আজিকালি মানে এই ট্ৰেডি- সিমান ড্ৰেচ চ্ৰেচ মানে সেইবিলাক হৈ পৰিছে মানে সাংস্কৃতিক ড্ৰেছ যেনেকে ধুতি হওক পাঞ্জাৱী হওক সেইবিলাক যেন নিপিন্ধাই হ'ল হয় নে নহয়
ঠিকে কৈছে আৰু মানে এই মানে স্কুল আমাৰ এতিয়া মই অসমীয়া মাধ্যমৰ স্কুলত জাতীয় বিদ্যালয়ত পঢ়িছিলো তাতে আমাৰ যি মানে বিহু ৰঙা বহাগ বিহুৰ সময়ত যি মানে গৰুক গা ধুৱাই যিখিনি মানে দীঘলতি পাহি কিউটি এইবিলাক আমাক সি কৰাই দিছিলে সৰুতে গতিকে এতিয়া যদি তুমি ইংৰাজী মাধ্যমত পঢ়া অসমীয়া ল'ৰা ছোৱালী এজনক সোধা যে দীঘলতে কি কৰে মাখিয়তি কি কৰে সিহঁতে একো নাজানিবই
নাই নাই নাজানে সেইবিলাক পাঠদান কৰোৱাই নহয় তেওঁলোকক
উম গতিকে সেইবোৰৰ প্ৰতি যদি বিহুৰ সময়ত যদি অকমান চিনাকি কৰাই দিয়া হয় গৰু এটা আনি যদি গৰুক কেনেদৰে কি কৰে মাহ হালধি কেনেকে কৈ খানে এনেকুৱা যদি অকণমান নিয়ম পৰম কৰ বিলাকৰ লগত চিনাকি কৰাই দিয়া হয় মই ভাবো মানে তেতিয়াহে হয়তো আমাৰ আমাৰ সংস্কৃতিটোৰ ৰক্ষা হ'ব যিবোৰ আমি আমাৰ সময়ত বা আমাৰ অসমীয়া মাধ্যমৰ স্কুল বিদ্যালয়ত আম বিদ্যালয়ত আমাৰ শিকাইছে সেইবোৰ মই ভাবো চৰকাৰে এনেকুৱা এটা ল'ব লাগে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়টো নিয়ম আমাৰ অসমীয়া পৰম্পৰাগতীয় নিয়ম সাজপাৰ সেইখিনি মানে আমাৰ শিকাব লাগে ছাত্ৰ ছাত্ৰীৰ আগত বেছিকৈ প্ৰচলিত কৰিব লাগে প্ৰকাশ কৰিব লাগে তেতিয়াহে শিকিব
আৰু চৰকাৰৰ কথা কৈ তোমাৰ মনত পৰিল যে এই এটা সিদ্ধান্ত লৈছিলে ভালে সিদ্ধান্ত লৈছিলে মোৰতে আমাৰ মহাবিদ্যালয়ত থাকোতে যেতিয়া শনিবাৰ শনিবাৰ মানে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মানে নিজৰ মানে সাংস্কৃতিক সাঁজ পোছাক পিন্ধিব লাগে কেতিয়াবা দেখিছিলে পাঞ্জাপী পিন্ধি আহা আমাৰ মানে সেই আৰু শিক্ষক শিক্ষয়িত্ৰী মানে শিক্ষয়েত্ৰি হওঁক ভাল ভাল সাংস্কৃতিক সেইটো এটা ভাল পদক্ষেপ লৈছিল কিন্তু এনেকুৱা সদায় লৈ থাকিব লাগে তেতিয়া হে আমাৰ সাংস্কৃতিক বজাই ৰাখিব এইটোয়ে তেনেহলে আজি ভাল লাগিল কথা পাতি
হয় হয় খুব ভাল লাগিল পাছলৈ আমি আৰু এনেকৈ চৰ্চা কৰি যাম আমাৰ পৰম্পৰা সংস্কৃতিৰ বিষয়ে আমি ধৰি ৰাখিব লাগিব এইটো
ঠিকেই ধৰি ৰাখিব আমাৰ সেইটো কৰ্তব্য নহলে আমি পিছৰ প্ৰজন্ম কি কাম উম এইটোৱে সেইটোৱে ঠিকে আছে দিয়া ভাল ভালে থাকা মাজে মাজে কৰি থাকিম আৰু ঠিক আছে দিয়া অঁ অঁ অঁ